হেল্ল'
হেল্ল'
অ কি কৰিছা
মই চাহ একাপ খাব লৈছো তুমি
টিউচন গৈছিলো টিউচনৰ পৰা আহি পাই বহি আছোঁ তাকে এতিয়া পঢ়িব লাগিব অলপ
অ অ পিছত কৈ ছিলা
কি কলা
টিচোনত গৈছিলা বলো
গৈছিলো পৰীক্ষা কেনেকুৱা বোলো
পৰীক্ষা বৰ ভাল নহল দি থৈ আহিলো আৰু
উম চবেই টান পাইছে নে
চবেই টান পাইছে মানে মই যিমানখিনি জানো টান পাইছো বুলি কৈছে বাকি কথা নাজানো
উম ছাৰক কি কৈছে ছাৰকতো কৈছা চাগে তোমালোকে যে ছাৰ বুজি পোৱা নাই বাকি যে কি কৈছে ছাৰে
আৰুক মই এটা কৈছো সুধিছো বাৰু মানে চাৰে মানে নিজে বুজাই দিব পোৱাইলো মান চাগে নাজানে নাজানিব পাৰে তাৰপিছত তেওঁ গুচি গ'ল ন তেওঁ খাই নো কি থাকিব তাৰপিছত বাহ বাই ন সুধিবলৈ তাক এতিয়া চাপজ
মোৰ এনেকুৱা লাগে চাৰে অকমান মানে ফুল হবলৈ চেষ্টা কৰে ছাৰ মতে ছাৰ মতে ততে হয়তো চাৰ জি পিটিত এনেকে মাৰি দিয়ে যে টাফেষ্ট কুৱেশন দিয়া দিয়ে টুকি দিয়ে আৰু
সেইটোৱে আৰু
নিজেও ধৰা নাজানে বেয়া কথা বেয়া কথা এনেকে কুশন পেপাৰ নে লাগাতে
স কি কৰিবা এতিয়া তোমালোকৰ সেইটো কত কৰিবি পঢ়াই তাৰ পঢাই মানে সেইটো লেভল নঢ়ে যিটো বেলেগত
তেওঁতো একয়ে নপঢ়ায় তেওঁলোকে
অকল মানে পি পিটি টো দি থলে মানে সকলো খিনি নহয়তো
সেইটোৱে দুইজনৰ পাৰ্টোৱে টাফ আহিছেনে
গোটেই অভাৰ ৰল তাফে অ
উম খুব ফেভাৰট ছাৰ দি আছিল কেইজন মানে এতিয়া পৰীক্ষাৰ পিছত কি কব
এনে কৰি বাদ দিয়া আৰু তুমি কি পঢ়ি বাআৰু
আজি মই ষ্টেচ পঢ়িব লাগিব ভিডিঅ' এটা উলিয়াই থৈছো গোট প্ৰিভিয়াছ ইয়ে টেচ খিনি দিয়া হৈ আছিলে আজি ক্লাছো সোনকালে গলো ভাবিছিলো তাত গৈ অকমান পঢ়িম কিন্তু গ্ৰুপ একে গ্ৰুপ টেবুল হ'ল নাই নাই তাত একো পঢ়া নহয় চব আছিল তো মোক দেখি চব আচৰিত তাৰপিছত আৰু যি আৰম্ভ হল আৰু সেইখন আৰু শেষ নহল
বতৰ আজি কেনেকুৱা আছিল
বতৰ ডাৱৰীয়া অলপ অলপ ৰ'দ দি আছে ডাৱৰীয়া তেতিয়া নাছিলে ডাৱৰীয়া আবেলি সময়লৈ হৈছে এতিয়া বৰষুণ দিছিলে মই একাকো লগ নাপাও যে আজি লগ পাওঁ বুলিয়ে কৈছিলো মানে চবকে যাতে পাওঁ কিন্তু মই ভাবা নাছিলো যে মই চবকে লগ পাই যাম আৰু সেয়া
তাৰপিছত আহ টিপিহে থাকে ইড়ষ্টিক পঢ়লৈ কাবাৰ টি ছাৰ ফল কৰা নে তুমি
নাই মই সাধাৰণতে ষ্টষ্টিক খিনি দিগ্বজয় ছাৰে যে পঢ়ায় ধুনীয়াকে বুজি পাওঁ। কিন্তু বেদলাক যে ছাৰে ইমান তেনেকে দি থোৱা নাই ছাৰে কিছুমান কুৱেশন বুজাই থৈছে আৰু বাকী টেচপ্ৰববিলিটি হওঁক চেচ হওক অহ চেচটো ইচটেচৰ পাৰ্ট নহয় বাৰু। প্ৰববিলিটি হওক বা এইখিনিয় আৰু সেইখিনি চিম্পুল নৰ্মেল সেইখিনিটো ঠিকেই থাকে বাকী কি হয় একেবাৰে ইজি যিখিনি আহে আচল আমি প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ নকৰো, সেই কাৰণে মানে সেইখিনি বস্তু চাব লাগিব, অলপ হৈ যাব
উহ
সেইটোৱে, হ'ব ঠিকে অহ
আগতে ষ্টেজ খুব ভয় খাইছিলো কিন্তু ষ্টেজ ভয় খাব লগা নহয় চাহ নাই নাই মোক টিউচনত গাখীৰ দিলে একাপ
অহ অহ
গাখীৰ খালো তাৰপিছতে ঘৰত এতিয়া ভাতটো নেখাও মই। আহ এনেকে কলে পিঠাগুৰিয়ে সানি দিব মায়ে ভাত গাখীৰ দি সানি সেয়া খা
ভালেই
তোমাক পাবা
মই দিনত টো বা বাহিৰতে খালো। তাৰপিছত ৰাতি পাচলি আছে, পাচলি বনাই খাম আৰু বতৰটো মানে ধৰি লোৱা ইয়াত বৰদাত ঠিক নাছিলে সুনি মানে যাবৰ পৰা লোৱাৰ পিছত আমাৰ বৰষুণ দিছিলে তাৰপিছত আকৌ লগালগ ৰ'দ হয়
ইউনিভাৰ্চিটিখন বৰ্ড ধুনীয়া হৈ আছে দেই।
ইউনিভাৰ্চিটিখন ওপৰে চাবলৈ ধুনীয়া আছে এনেকে এহ মেডিকল যিবোৰ খোজকাঢ়ি যায় সেইবোৰৰ কাৰণেহে বৰ ধুনচু দিয়া
হয়নে? কিন্তু এনে মানে ৰিলত দেখি খি থকাকে ধুনীয়ে লাগে বাৰু
নহ ৰিলতটো পাৰ্টিকুলাৰ জেগা কেই দেখায় যেতিয়া হয় হয়, প্ৰথম সোমায়ে সেই গছ জোপা দেখাই
মই মানে ধুনীয়া টো কথাই কৈছো অহ অহ মই মানে সেই ওপৰৰ সৌন্দৰ য্যৰ কথাই কৈছো বাৰু। সেই ধৰা, ৰাধাচূড়া কেইজোপা সোণাৰু কেইজোপা সেইখিনি কথাই কৈছো।
দে
উম
সেইটো সময়ত ৰাধা চূড়া সোণাৰো ব ধুনীয়াকে ফুলে নহয় উ
আজিমান দিন যাম এখনো ফটো উঠিব পোৱা নাই আচৰিততে কিবা কাপোৰ এযোৰ পিন্ধিলেও ফটোত পিন্ধলৈ নাপাওঁ
ওচৰত কোনো নাই নেকি লগৰ কোনোবা দিয়া
নাই নহয়
অ
অ নিজকে ভাল নলগা হৈ গ'ল মানে সেইকাৰণে ফটো উঠিব মানে মই জিম গ'লেহে ফটো টো নাই নিজক ভাল লগা ফেজত নাই ভাল লাগিব যদি যাম তেতিয়া উঠিম ডেইি ফটোতিম কতিয়া
ঠ দাদা আহিলে দাদায়ে মাৰি দিব পাৰিব
সেই দাদায়ে মোকএনেও ফটো মাৰি নিদিয়ে দাদা এখন ফটো মাৰিব দিলে একমাহ শুনাই তাৰ ফটো নালাগে অ মোক
উম
তাক
তাৰপিছত আৰু কোৱা
দিনত কি খালা
কি ক'লা
দিনত কি খালা
দিনত মই ভাত নেমু দিয়া দালি ভাত কেৰেলা আলু ভাজি তেনেকুৱা বা খাৰলি আৰু এনেকেই ভাত সেই গলো
উম তোমালোকৰ খাৰলি ঘৰতে বনাই নে
অ ঘৰতে ঘৰতে ঘৰৰ সৰিয়হ দি ঘৰতে বনাই
এ মজা খাৱলে বহুত ভাল লাগে
বনোৱা নে মানে খোৱা নে খাই ভাল পোৱা খোৱা নে
ভাল পাওঁ মই খাৰলিতকে বেছি পানী টেঙাটো ভাল পাওঁ পানী টেঙা চিনি পোৱা ন
পানিটেঙা চিনি নাপাওঁ
পানিটেঙা তুমি খাইছা কোন কোন হোটেলত একেইটাই হয় দেখিবলৈ
একে একেটাকে বেলেগ বেলেগ নাম নে বাৰু
নহয় নহয় খাৰলি পানীটেঙা বেহুৱা আহে মানে বেহুৱা আৰু খাৰলি সেইটো বেলেগ আৰু পানিটেঙাটো বেলেগ
অ হয়নে
মানে দেখিবলৈ দুয়োটা প্ৰায় একে সেই হয় একেধৰণে বনাই কিন্তু অকণমান টেষ্টটো বেলেগ বেলেগ হয় তোমাৰ অকমান মান মানে খালে নাকত যম জনাই যায় তেনেকে কেঁচা মিঠাতেল খালে যে আাকত যোনজন আহ তেনেকুৱা নিচা লাগে
জানো পায় উম মোৰ মোৰ মোৰ এটা বস্তু খুব ভাল লাগে গৰম দিনত ভাল মনত পৰিচাটো যে ভাতৰ লগত গা টেঙা চাটনি গাছ টেঙাত জলকীয়া পিয়াজ যে সানি পেলাই খাই
সি ভাল লাগে মানে হেৰিটো কি বুলি কয় খৰিচাহ
খৰিচা তাৰ লগত আলু পিটিকাৰ লগত খৰিচা দি দিব লাগে চলিকা চলিককা দি থাত তেকা ভাবটো আহে যে কি ধুনীয়া লাগে
মোৰ আগতে ৰুম মেটে প্ৰতিটো খাদ্যতে খৰিচা দি বনাই মোৰ আকৌ বৰ অশান্তি লাগে
গোন্ধটোত গোন্ধ মানে থাকিব নোৱাৰি এক্সট্ৰিম গোন্ধ মানে
তেওঁ মানে মাংস খৰিচা দি বনাই বা বাকীবোৰ খৰিচা দি বনাই চবতে এতিয়া খৰিচা দি থাকিলে ভাল নালাগে দিয়াোন
এতিয়া তোমাৰ ধৰি লোৱা এই তোমাৰ আমাৰ চাবলৈ গলে এতিয়া যিহেতু আমাৰ পকি পাৰ হৈ যিটো ধেমাজি লখিমপুৰ সেইবোৰ জেগা আছে যে তেওঁলোকৰ ফালে সেইবোৰ মানুহে মেক্সিমাম খৰিচা ব্য্ৱহাৰ কৰে প্ৰতিটো খাদয় খৰিছাবি ব্যৱহাৰ কৰে তেওঁলোকৰ খাদ্যয় সম্ভাত মানে খৰিচাটোও মানে একদম খাদ্য সম্ এনেকে পৰি দিয়া শম পত মালে মে আমি তেনেকে ইমান ব্যৱহাৰ নকৰো। থওঁ বাৰু এনেই ধৰি লোৱা মাহতে বনাই থৈ দিয়ে নহয় পিটিকা চিটিকা লগত কৰি
উম বাইক কি ৰাটিলে কি বনাবা?
ৰাতিলে তোমাৰ নিৰামিষকে কিবা ভাতকে এ ভাজি বনাম চাগে, তেনেকেই চাটনি এখন বনাই লম কেঁচা চাটনি
গাজ আনি বনাবাচোন, গাজ মোৰতিয়া গাজ মনত এতিয়া মোৰ গাজ লাগিবই মানে এতিয়া খাবলৈ নাপালে শান্তি নালাগে ম বহুত বে মাটি দালি খাবলৈ মন গৈ আছে কিন্তু ঘৰত ন- বনাই মোৰ কাহৰ কাৰনে
অ কাহৰ কাৰণেই বিজলুৱা বস্তুবোৰ খাব নালাগে বুলি
একদম থাকিব পৰা নাই
কেইদিনমান ৰৈ দিয়া, তাৰ পিছত খাব পাৰিবা
তাকেই আৰু এয়া
বাৰু হ'ব তেন্তে এতিয়া
দিয়া হ'ব দিয়া